হেল্ল' হেল্ল'। অ কোৱা? মই এই ৰাস্তাৰ ফালে ওলাই আহিছিলো অলপ। তুমি কি কৰি আছা?
এ ময়ো এ বৰষুণ দিছে বুজিছা? ৰাস্তাফালে অলপ ওলাই আছিলো।
অ অ।
এই ঘৰ যাবলে ধৰিছোন তে বৰষুণটো দি দিলে এতিয়া ইয়াতে ৰখি থাকিবলগীয়া হৈছে।
অ এ ময়ো ঘৰ যামগে। মই তোমাক উথনি কৈছিলো যে আমাৰ ফালে বৰষুণ দিয়া নাই। এতিয়া আকৌ এতিয়া আকৌ আৰম্ভ হৈ আছে। কিন কিনিয়া দি আছে। এতিয়া মই ভাবিছো যে ৰাস্তা ফালে থাকি লাভ নাই। বৰষুণ কেতিয়াবা পটকে আহি যাব পিছত ভেজি যাম। তে ঘৰ যাওঁগে? দিনতে ঘৰ অ ঘৰ যাবলে বুলিয়ে লৈছো।
তাকে মওঁ ভাবিছোঁ আজি ব বতৰটো ভালেই গৈছে বাৰুতে অলপ।
অ', অ', ভালে ঠিক ঠাক আছে আৰু অ', গৰম নাই। মইওটো এইকিদিন যি অ', এইকেইদিন যিহে গৰম দিছে একদম মানে উপায় নোহোৱা হৈ গিছিলে।
উম, গৰমতো দিলে যি অশান্তি লাগে আকৌ এতিয়া বতৰটো ধুনীয়া কৰি আছে আও, কিন্তু মহ হৈছে ন বহুত।
অ', অ', বহুত মহ, একদম মানে যে ৰখিবই নোৱাৰো।
এই ময়ো বুইছে, এইকণতে ৰখোতে মানে অলপ মানে জংঘল আছিলে তাপা মানে ইমান মহ আহিছে ন, অশান্তি কৰি
উম, মইওটো এই ৰা ফালে ৰখি আছিলো, একজেগাত ৰখিবই নোৱাৰো মহে কামুৰি আছে, সেইকাৰনে মই মানে এতিয়া খোজকাঢ়ি আছো।
একে মইও অলপ খোজকাঢ়ি চোজকাঢ়ি আছো, দোকানখনৰ মানে ভিৰো আছেতো অলপ। তাৰ কাৰণে মানে অলপ অশান্তি হৈ গৈছে, পিছে মই তোমাক এটা বিশেষ কাৰণে ফোন কৰিলো বুইছা। মানে এতিয়াতো জুলাই হৈ আছে, জু জুলাই হৈ আছে এতিয়া।
উম।
কি হ'ব জানা আমাৰ, এগ্ৰিকালচাৰটো চিনি পোৱাই অফিচ।
অ', চিনি পাও অ', অ', কোৱাচোন।
তাত মানে এটা কাম এটা ওলাব বুইছা এইকিদিনতে, মই তোমাক ক'ম বাৰু তে কৰিবা নেকি।
অ', কেনেকুৱা কাম অলপ ক'ব পাৰিবা নেকি এতিয়া।
মানে কি তুমি যদি সোনকালে কৰিব পাৰা পইচা অলপ ভাল পাবা, যদি তুমি মানে নতুনটো একো নাই তুমি চাৰিশ পাঁচশ মাৰিব পাৰিলেও পাঁচ হাজাৰটা পাবা একো নহয়।
অ', মানে কেনেকুৱা ধৰণৰ কামটো হ'ব সেইটো ক'ব পাৰিবা নেকি।
মানে তুমি পথাৰলৈ গৈ ছাৰ্ভে কৰিব লাগিব, অলপ মানে বোকাটো নামিব লাগিব, পাৰিবা নহয় এইটো কাম।
অ', এতিয়া অ', গম পাইছো কিন্তু এতিয়া মানে আমাৰ ফালে নহ'ব এইটো কাম, কাৰণ আমাৰ ফালে তুমিটো জানাই নদীৰ নদী আমাৰ ফালে নদীৰ ওচৰত, এতিয়া মানে পানী আহি আছে, এতিয়া পথাৰতে এ পুৰা পানীৰে ভৰি যাব। পানী আহিলে এতিয়া পানী, অলপ- অলপ আহি আছে কিন্তু এইকেইদিনত যে পানী আহি কেনে একদম পুৰা পথাৰত একদম ভৰি যাব।
তেওঁ মানে মই যদি তুমি যদি কৰিব নোৱাৰা ময়ে কৰিম তুমি মোৰ লগত থাকিলেই হ'ল বস্তুটো মানে তেতিয়া একেলগে কৰিম, তেতিয়া পইচাটো ভাগ কৰি ল'ম।
অ', উম, ক-ক মানে কোনটো জাগাত তুলিবা?
মই প্ৰথমে আমাৰ জেগা খিনি কৰি ল'ম। তোমাক মই মানে জেগাখিনি সেইখিনি দি থম বুজিছা? মানে এছাইন কৰাই থৈ দিম কাৰণ তেতিয়া মোৰ বেছি প্ৰফিট হ'ব কাৰণ মানুহখিনিও আছেতো এইফালে অলপ।
অ', কিন্তু আমাৰ ফালে যে তুমি এতিয়া কৰিব নোৱাৰিবা।
একো নাই কিবা এটা উলিয়াব পাৰিলেও যথেষ্ট। এ বাৰিষা বতৰত বুজিছা কথাটো?
কোনখিনিত কৰিব নোৱাৰিবা জানা? ধৰা এই তুমি দেখি আমাৰ ঘৰটো যে আছে? হিতেশ দা আহিছিলে মানে সেই তো গাঁৱত খালি কৰিব নোৱাৰিবা না। এনে তুমি আগতে যে কৰিছিলা? মই যে তোমাৰ লগত দিছিলোঁ, সেই খে সেই গাওঁত কৰিব পাৰিবা। তেনেও সেইটো চাইডত কৰিব পাৰিবা। কিন্তু মোৰ মানে এইটো নিজৰ গাঁও যিটো আছে সেইটোত মানে কৰিব নোৱাৰিবা।
একো নাই বেছি নহ'লেও মানে অলপ কৰিব পাৰিলেও পইচাটো পাবা কিবা এটা। তুমি ইমান কষ্ট কৰিব নালাগে কিবা এটা দি দিম তোমাকো যদি কৰিব তুমি নোৱাৰা সেইটো চাই ল'বা।
অ', অ', সেইটো বাৰু হয়।
মানে কি হৈছে জানা, এতিয়া মানে ব নদী পানী আহিবতো সেইকাৰণে মানে বহুত মানুহে কৰিব নিবিচাৰে এইটো কাম, আমি যদি ভালকৈ কৰি দিয়ক পাৰোঁ, তেতিয়াহলে আমাৰ মানে নামটোত থাকিব, তেতিয়া তোমাক মানে অহা বছৰ মানে এতিয়া আকৌ ফেব্ৰুৱাৰী মানত আকৌ হ'ব এইটো কাম বুইছা? সাতাইছৰ। তেতিয়া তাত তুমি ধুনীয়াকৈ কৰিব পাৰা, যেতিয়া যিহেতু সেইটো শুকান বতৰ হয় মানে শুকান হেৰি হয় ছিজেন হয়।
অ', ফেব্ৰুৱাৰী অ', এইটো শুকান ছিজন, উম।
উম, সেইকাৰনে তুমি যদি কৰা ইচ্ছুক হয় তোমাক মানে মই দিলোহেতেন তুমিওঁ কৰিলাহেতেন মইওঁ কিবা কৰিলোহেঁতেন আওঁ।
উম-উম
মানে বস্তুটো কি কৰিব লাগে টো তুমি জানাই অলপ - চলপ তেওঁ মই এবাৰ কৈ দিছো শুনা
অহ, কোৱাচোন ভালকে কোৱা?
মানে কি হয় হেৰি এইটো মানে তোমাৰ-তোমাৰ খেতিত গৈ পেলাই তুমি মানে চাৰভে কৰিব লাগে খেতিতোৰ ওপৰত।
অ, এই মইযে তোমাৰ লগত এদিনাখন গৈছিলো তেনেকুৱা ধৰণৰ হ'ব পাৰে ন?
সেইটোৱে হয় মানে তোমাৰ কি হয় অলপ মানে ভাল হ'ব তোমাৰ খেতিটো গৈ গৈ পেলাই তোমাৰ মানে এই খেতিটোত খেতি কৰিছে নে নাই
অ, সেইটো চাব লাগে পিছত কি খেতি কৰি আছে কেনেকুৱা ধৰণৰ বা পৰি আছে নে কি সেইটো মানে হেৰি দিব লাগে ন' ৰিপৰ্টটো অহ, গম পাই
মানে কি হয় জানা এইটো মানে পি এম কিষাণৰ পইচা বিলাক পাই যে মানুহ বিলাকে মানে খেতি কৰাৰ কাৰণে চৰকাৰৰ পা তাৰপা মানে সেইটো চাৰভে পঠিয়াই তোমাৰ ধৰ দেখিছে ধৰ তিন বছৰ ধৰি এটা জেগাত খেতি কৰা নাই মানুহটোৱে ধৰ পইচা পাই আছে কি কামত কৰি আছে পইচাটো কি কামত লগাইছে তাৰমানে সেইটোৰ ওপৰত পচেচ হেৰি আহিব চাৰ্ভে আহিব আমাক কামটো এইটো চাৰ্ভে কৰাৰ পিছত মানে এইটো ওপৰত ডিপেণ্ড কৰিব হিন্তৰ মানে সিহঁতে চাব ধৰ তিনি বছৰ খালি পৰি আছে তোমালোকৰ এইটি জেগা খালি পৰি আছে তুমি কিন্তু পি এম কৃষাণৰ পইচাটো পাই আছে এই কেনেকে হেৰি হ'ব।
অ, তাৰ পিছত ধৰা আমি অ, পিছত ধৰা আমি চাৰ্ভে-চাৰ্ভে কৰিলো এ তাৰপিছত ধৰা য'ত তোমাৰ খেতি -বাতি তিনি, চাৰি বছৰ ধৰি হোৱা নাই সেইটোটো আমি তাত যাই ৰিপৰ্টটো দি দিম তাৰপিছত ধৰা সেইটো মাটিৰ ওপৰত কোনোবাই পি এম কৃষানৰ পইচা পাই আছে হে
অ, তেতিয়াহ'লে কেনচেল হৈ যাব এইটো পইচা অ, তেনেকুৱা হয় এইটো
অ', অ', কিন্তু সেইটো বাৰু গম পাইছো কিন্তু এতিয়া ধৰা য'ত চাৰ্ভে -তাৰ্ভে হোৱা নাই এ তাততো এনে কোৱা মাতি আছে ধৰা য'ত মানে চাৰ্ভে - তাৰ্ভে আজিলৈকে হোৱা নাই এ
অ',
তাত ধৰা বহুতে ধৰা পি এম কি কিচান পাই আছে এনেকুৱা মাটিৰ ওপৰত য'ত মানে খেতি
হে সেইটোত পিছত কি হ'ব সেইটোৰ পিছত কি হ'ব?
মানে কি ক'লা মানে বুজি নাপালো আকৌ এবাৰ বুজাই দিবাচোন।
অ, ধৰা মই কৈ আছিলোঁ ধৰা কৰবা এনেকুৱা ধৰা ঠাই আছে য'ত মানে চাৰ্ভে-টাৰ্ভে নহয় এ
গম পাইছা তেনেকুৱা ঠাইতোতো মানুহে পি এম কিষানৰ পইচা পাই আছে।
মানে তেনেকুৱা নহয় আৰু মানে বেলেগ জেগাটো ধৰ হেৰি হয়তো খেতিটো মানে এটা মাটিতে ৰেষ্টেচন হয় নহয়তো।
হয়-হয়।
মানে মানুহে এটা জনাই দ কিমান মাটি থাকে কমোও ধৰ অলপ -চলপ মাটি হ'লেও থাকেই। নাই দিয়ক দেই উম, এই উপৰতে আছে পাই। সেইটো ওপৰতে মানে হেৰি হোৱাটো বেলেগ আই সেইটো ওপৰতে মানে ভিত্তি কৰি মানে পইচাটো দিয়া হয় কাৰণে অলপ মানে চাব লাগিব আও কি কৰো আও।
অ, সেইটোয়ে অলপ অহ, ঠিকে তুমিতো মোৰ লগত থাকিবাই তুমিটো ভালকে আগত আগৰ পৰা কৰি আছা তুমিতো ভালকে জানাই মোৰ লগত থাকিলে হ'ব আৰু একো নাই মই কৰিব পাৰিম তোমাৰ লগত আৰামছে।
অ, আৰু এটা কৰিবা নেকি ফাৰ্মাৰ ৰেচিছেচত মানে কৰিব দি আছে মোক কৰিব পৰা নাই তোমালোকৰ এইফালে মানুহ আছে নেকি কৰিব পৰা মানুহ এনেকুৱা?
ফাৰ্মা ৰেজিষ্ট্ৰেচন মানে এইটো কৰ কেনেকুৱা ধৰণৰ কাম এইটো কোৱাচোন অলপ?
তুম মানে মাটি এটা আছে হে সেইটো ধৰ তোমাৰ খেতি মতি থাকিলে ৰেজিষ্টেচন কৰিব পাৰা বুইছা কথাটো।
উম-উম
খেতি মাটি যেনে ফৰিং তলী, শালী তলী পিছত বাহনি তেনেকে মানে অলপ থাকেটো জানাইতো? খেতি-মাটিৰ ওপৰত মানে বাৰী-মাটি হ'লে নহ'ব বাৰী-মাটি জানাই ঘৰ বনাই মানুহে।
অ, খেতি-মাতি অ।
হম, তেনেকুৱা মাটি থাকিলেটো সেইটো কৰিলে মানে তুমি যে হেৰি যে এগ্ৰিকালচাৰ অফিচৰ পৰা যে সাৰ চাৰ পোৱা গুটি চুটি এইটো শস্য বীজ পোৱা তেনেকে ধৰ পোৱা তুমি সেইবিলাক মানে পোৱা সুবিধা হয় মান তাৰ চাৰ্টিফিকেট এখন ওলাই সেইখন চাৰ্টিফিকেট তুমি দেখাই দিব পাৰা তেতিয়াতো মানে এটা সুবিধা হয় যাতে তুমি তুমি মানে খেতি কৰা বুলি মানে এটা প্ৰুফ থাকে সেইটো বুইছা
অ গম পাইছো কিন্তু এতিয়া ধৰা আমাৰ ধৰা আমাৰ গাওঁ বুলি নহয় যিকোনো গাৱতে তেতিয়া যদি তুমি গৈ কিনে মানুহক যদি কোৱা যে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হে তেতিয়া তো সিহঁতে কৰিব দে সিহঁতেতো আমাক সুধিবই না যে এইটো কৰিলে কি হব আমাৰ কি লাভ হব নহ'লেতো এনে এনেই নকৰে সিহঁতক টো আমি কি জনাম দে কি এইট এইটো কৰিলে আপুনি এইটো পাব সেইটো কেনেকে কম সিহঁতক আমি
এইটো এইটো পালে এইটো কলেই হ'ল মানে তুমি বুইছা তোমাৰ মানে হেৰি কব লাগিব তুমি এইটো মানে তোমাল আপোনালোকে এইটো কাম কৰিলে ধৰ হয় আৰু খেতিৰ ওপৰত যোনটো মানে হেৰি সাৰ আহে আৰু হেৰি আহে কি আছিলে এইটো উম শস্যৰ গুটি আহে যে উম সেইবিলাক কোৱাত মানে আপোনালোকে সহজ হ'ব কাৰণ জানাই খেতি নিদিয়ে সহজে অফিচৰ পৰা মানে কিবা ধৰ খেতি অকৌ প্ৰুফ নাথাকিলে আপুনি যে খেতি কৰে বুলি
উম
এইটো কৰিলে মানে সেইটো হ'ব আৰু মানে এই বেছি পইচাও নলয় ষাঠি টকা এটা লয় মানে আমি যদি কৰি দিওঁ ষাঠি টকা তালও
উম
যদি তুমি কৰিব পা তুমি ধৰ দহটা কৰিলেও তুমি ভাল পইচা এতাই পাবা মানে দহটা উপ গৈ পাই এদিনত যদি মানুহ বহুত থাকে
উম
সেইবিলাক আ পইচাটো তুমি তুমিয়ে পাবা তুমি মানে এইটো অফিচত জমা দিব নালাগে কাৰণ তুমি জানাই আজি কালি নেটৰ কি ইণ্টাৰনেট খৰচ তাৰপাছত গাড়ী তেলৰ খৰচ এইবিলাক থাকেই
গম পাইছো গম পাইছো আৰু নিজৰো টাইম দিয়া হয়
উম এইবিলাকৰ কাৰণে তুমি যদি এইটো কাম কৰিব পাৰা জানানে বহুত ভাল হয় কামটো বুইছা কথাটো
অ তেতিয়াহ'লে এইটো এইটোৰ বিষয়ে ভাবিব লাগিব
মোৰ তাত আছে মানে এগ্ৰিকালচাৰ হেৰিছিল এইটো ফাৰ্মাৰ ৰেজিতেচন আডি যদি কৰা মই তোমাক দি দিম মানে মোকো কৰিব কৈ আছে অফিচৰ পৰা মানে মোক কৰা নাই মানে টাইমটো মিলাব পৰা নাই যে দিনৰ
উম উম
তাৰ কাৰণে মানে মই ইটো কৰিব পৰা নাই যদি তুমি কৰিব পৰা তেতিয়াহলে তোমাক মই আইদিটো দিম তুমি কৰি থাবা নে কি কোৱা?
অ সেইটোয়ে তে তোমাক পিছত জন জনাম মই বাৰু আৰু এনে তুমি তুমিতো এগ্ৰিকালচাৰৰ অফিচত গৈ থাকা আয়ে
অ
তাত মানে কি কেনেকুৱা কেনেকুৱা আৰু ভাল ভাল কাম আছে বা কি কি কাম হয় তাৰ বিষয়ে অলপ ক'ব পাৰিবা নেকি
মানে তাত কি কি কাম হয় তোমাৰ মানে এনেই এইবিলাক আমাক কণ্টে কণ্টেকতহে দিয়ে সকামটো
অ গম পাইছো কণ্টেকট দিয়ে কিন্তু কেনেকুৱা কেনেকুৱা কাম আৰু বেলেগ বেলেগ কি কি কাম আছে এইটো কোৱাচোন
মানে জিঅ'টেক কৰিব পৰা মানে ছিজনত আহে জিঅ'টেক কৰিবলৈ তাৰপাছত ডিজিটেল কক চাৰ্ভে আহে মানে তোমাক শস্যৰ ওপৰত ছাৰ্ভে কৰা হয় এইটো তাৰপিছত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা হয় তাৰ পাছত বহুত মানে তেনেকোৱা তেনেকোৱা বিলাক কৰা হয় কামবিলাক আৰু সৰু সুৱাকৈ মানে মই বেছি দিন হোৱা নাইটো মই দুবছৰ হৈছে এইবিলাক কামত জড়িত হৈ থাকা
অ গম পাইছো অ ক
তাৰ কাৰণ মই যোনকেইটা পাইছো সেইকেইটা কৈছো মানে কি কি বহুত কৰিব পাৰিব আৰু তে
অ
আৰু এটা খেতিৰ ওপৰত বীমা কৰিব পাৰি মানে ইঞ্চুৰেঞ্চটো যোনটো বুলি কয়
উম
সেইটো কৰিব পাৰা তেনেকুৱাই মানে অলপ চলপ কৰিব পাৰা পুখুৰী ওপৰত ইঞ্চুৰেঞ্চ কৰিব পাৰা য জানে কাৰণ এইটো এগ্ৰিকালচাৰ আণ্ডাৰতে পৰি যাই পুখুৰী চুখুৰি এই বিলাক
অ পুখুৰী ওপৰত তে ইঞ্চুৰেঞ্চ কৰিলে সেইটো কি হয় সেইটো কোৱাচোন মোৰ কাৰণ আমাৰ মানে মোৰ আমাৰ নিজৰে পুখুৰী আছে দুটা দুই তিনিটা মান
অ কি কৈছা শুনা নাই মানেছ তোমাৰ নেৱৰ্কটো অলপ শ্লো হৈছে বুজিছা।
অ এতিয়া আহিছে নে কি? অ এতিয়া আহিছে? অ মানে কৈ আছো যে তুমি যে অ তুমি যে কৈ আছিলা এ পুখুৰীৰ বিষয়ে পুখুৰীত কিবা ইঞ্চুৰেঞ্চ নেকি অ পুখুৰীত ইঞ্চুৰেঞ্চ কৰিলে টো মানে লে কি লাভ হয় মানে কাৰণ সেইটো মানে জানিব বিচাৰো কাৰণ মানে মোৰ নিজৰে পুখুৰী আছে যে সেইকাৰণ
এইবিলাক মানে পুুৰী ইঞ্চুৰেঞ্চ কৰিলে কি হয় তুমি ধৰ মাছখিনি দিছাৰিবাখিনি তে এইটো বৰ্তমান ধৰ হেৰি হৈছ- কেতিয়াবা ধৰ বান চানপানী আহি গ ধ মাছ চাছ সেইবিলাক ওলাই গ'ল কিবা হ'ল ধৰ তুমি প্ৰফিতা সেই নহল
অ।
ধৰক কোনোবাই কোনোবা মানে দুৰ্ঘটনাত মানে মাছ বিলাক মানে হেৰি হৈ থাকিল।
অ।
কিবা তেনেকুৱাই মানে এইবিলাকে কৰে মানে মই আজিলৈকেটো কৰি পোৱা নাইতো পুখুৰী ইঞ্চুৰেঞ্চটো। মানে বীমাটো, তাৰ কাৰণে মই মানে ইমান সঠিককৈ গম নাপাওঁ বুইছা।
অ তেতিয়াহ'লে তুমি যেতিয়া মানে আৰু এবাৰ যেতিয়া এগ্ৰিকালচাৰ অফিচত যাবা হে তেতিয়া মানে এইটোৰ বিষয়ে অলপ ভালকে উ ভালকে জানি আহিবচোন কাৰণ আমাৰ মানে ডাঙৰ ডাঙৰ পুখুৰী আছে যে দুই তিনিটা মান যদি এইটো ভাল হয় তেতিয়াহ'লে আমিও কৰিব পাৰিম।
পিছে মাছ চাছ কেতিয়া ধৰা মানে হেৰিটো আছে।
মাছ টাছ মাছ টাছ আমি কেইদিনমান আগতে এৰিলো ধৰ একমাহ আগতে এৰিলো এতিয়া মানে দানা চানা পুৰা দুই তিন টানকে দানা দি আছোঁ এতিয়া দুটা পুখুৰী আছে এটা পুখুৰীত আমি দানা সেইটো মানে গৰ পৰা অলপ দূৰত যে সেইটোত মানে এক টাইম দিওঁ দানা আৰু মানে যিটো গৰৰ ওচৰতে পুখুৰীটো তুমি টো চাইছিলাই। ডাঙৰ পুখুৰীটো যে অ ডাঙৰ পুখুৰীটো অ সেইটোত মানে অ সেইটো দুই তিনি টাইম জানা দিও সেইটোত মানে আছে মাছ তোমাৰ ডাঙৰ ডাঙৰ মাছে আছে। সেইটো আমি মাছ ধৰিম তোমাৰ এই ধৰা জানুৱাৰী মাহত।
অ মাতিবা। মও যাম বোলো মও মাছ ধৰি খোক এটা ভাল পাওঁ। মানে আমাৰ দেউতা যিহেতু মাছ ধৰে মও মানে দেউতা সেইটো মানে মোৰ তাতো আছে মানে মাছ কিবা এটা ধৰি ভাল লাগে বুইছা পাবলৈ নহয়।
অ, মইওতো মোৰ যে মাছ মাছ ধৰ নিচা আগতে বহুত আছিলে এতিয়াও বাৰু আছে হলেও আমাৰ আগত বহুত বেছি আছিলে।
মানে মোৰ ইমান নাই আৰু মোতকৈ বেছি মোৰ মোতকৈ বেছি মোৰ ভাইট- টি আছে বুইছা সি হাতেৰে ডাঙৰ ডাঙৰ মাছ ধৰি দিয়ে, মই তাৰ ওচত হাত খেপিয়াই ফু সি হাতেৰে মাছ ধৰি উলিয়াই লৈ গুচ- টি হে গম পাইছা কথাটো। সেদিনাখন তাৰ লগত এবাৰ দেউতাৰ লগত মানে মাছ ধৰিব গ'লো।
অ ক'ত গৈছিলা' বিলত নেকি?
এ নহয় আমাৰ এই পুখুৰী এটা আছে মানে তাত মানে তাতে গা চা ধু যে।
উম উম।
মানে সাতোৰ শিকি আছিলো তাত। তাত মানে মাছ ধৰি আছিলে দেউতাহঁতে আমি সেইফালে সাঁতোৰ শিকি আছিলো, সি মাছটা ধৰি উলিয়াই মোৰ মানে কম সেই হোৱা নাই। কম হেৰি পাইছো বুইছা সেইকণতে, হুম মানে মই মাজ দেয়াত টাও ধৰিব নিদিলে মই সৰু সৰু মাছ ধৰিছি ডাঙৰ মাছ ধৰি আনিছে কেনেকুৱা কথাটো চোৱা।
অ এনে কি কি মাছ পাইছিলা?
এ মাছ চাছ পাই আৰু এইবিলাক বৰালি হেৰি মানে জানাই লোকেল মাছ বিলাক যে।
অ অ ৰৌ চৌ এইবিলাক ন অ শল অ।
অ। এতিয়া বাট আকৌ মাছৰ ওজনো আহিব পানীটো আহিলে গম পোৱাই চাগৈ সেইটো ধৰি যায় মানুহ বিলাকে। টচ টচ লৈ পথাৰত।
উম,
এইটো কাৰণে এইবিলাক মানে সুবিধাও হয় বাৰু এক প্ৰকাৰ মানে মাছ এটা খাব পাৰি। জান মাছ বিলাক।
সেইটোয়ে মানে মাছ- চাচ আহিলে অ, নিজে ধৰি কিনে খাব পাৰি সেইটো মানে বেছি ভাল কিনাতকে।
উম,